নমস্কাৰ, নমস্কাৰ কি কৰি আছা?
মই তোমাৰ বহি আছিলোঁ। পিছে গৰম যিহে দিছে আৰু তোমাৰ লাইট গ'ল।
অ'।
এনেই তোমাৰ বাৰাণ্ডাতে বহি আছিলোঁ আৰু বিচনীখন বিছি।
অ'। এ, মও ভাতকেইটা খাই আহিছোঁ হে।
অ'।
আমাৰ এইফালে আকৌ লাইটো যোৱা নাই।
অ' আমাৰ এইফালে তোমাৰ ট্ৰেন্ঞ্চফৰ্মাৰটো মানে কি বুলি কয়, অলপ মানে তোমাৰ বৰষুণ এজাক আহিল মানে তেতিয়া ব তাহ ধুমুহাও আহিলে।
অ'।
ট্ৰেন্সফৰ্মাৰটো মানে তোমাৰ অকমান ক্ষতি নষ্ট হ'ল মানে।
আচ্ছা। অ' ওচৰে চাগে গছ অলপ গছ চছ আছে চাগৈ ওচৰত হয় নে নহয়?
অ' পিছে তোমাৰ গছৰো তোমাৰ অলপ অসুবিধা হ'ল। পিছে ঠিক কৰা নাই, কালি মানে কৰিব আৰু চাগে।
কৰিব চাগৈ, আজি এনেকৈ থাকিব লাগিব নে কি গৰমত? অ' কষ্ট অকন হ'ব কিন্তু।
কি কৰিবা মধ্যবিত্ত মানুহ আৰু এনেকে চলিবই লাগিব আৰু।
সেইটয়েতো আৰু কি কৰিবা। ইনভাৰ্টাৰ কিনিব ইনভাৰ্টাৰ এটা কিনিব গ'লেতো কিমান পইচা ল'ব হয় নে নহয়?
হয় বাৰু।
সেই তাকে বুলি মই তোমাক এটা কথাৰ কাৰণে ফোন কৰিলো।
কোৱাচোন বাৰু।
এই মানে মই মানে তোমাৰ এই সপ্তাহটোতে বাইক এখন লওঁ।
উম।
ছেকেণ্ড হেণ্ড, তোমাৰ তোমাৰ এই যে তোমাৰ লগৰ এটা যে চি-চিনাকি দোকান এখন আছিল যে
উম।
তাত তুমি তাতে নকৰা জানো?
মই তাত বাৰু চেলচত কৰি আছোঁ বাৰু, বেছি দিন হোৱা নাই।
অ', অ'।
কোৱাচোন বাৰু তোমাক এতিয়া কোনখন বাইক মই তোমাক দিব পাৰিম।
এক এক লাখ, দেৰ লাখমানত তোমাৰ ভাল বাইক মানে হিমালয়ান চিমালয়ান আহিবনে?
আহিব বাৰু।
আহিব ন'? অ'।
কেছত ল'বা নেকি?
কেছতে ল'ব লাগিব অ'।
উম, পাবা ভাল।
পাব লাগে না মানে এ, এনে এ, দেৰ লাখ, এক লাখ, বিশ লাখ, এ-এক লাখ বিশ মানত কিমান কি, কেনেকুৱা মানে গাড়ী পাম?
মানে এটা কথা মোৰ মতে তুমি হিমালয়ানখন লোৱাতকে
অ'।
এই ৰয়েল এনফিল্ডৰ থ্ৰী ফিফটিখন আহে যে এতিয়া বি এছ ছেভেনৰ
অ'।
সেইখনৰ মানে কমফৰ্টটো বহুতটা বেছি আৰু মানে চলায়ু ভাল লাগে।
হয় নেকি?
উম, মাইলেজো ভালেই দিয়ে।
অ'।
মানে তোমালে ভাল হ'ব, হিমালয়ানখনো বেয়া নহয়।
অ'।
হিমালয়ানখনত তুমিতো একদম সদায়তো এনেকে ৰাইডত বা এনেকে পথাৰ ৰাস্তা বা এনেকুৱাতো সদায়তো নোযোৱা।
সেইটোৱেইতো অ'।
উম, বুলেটখন ক্লাছিক থ্ৰী ফিফটিখন ল'লে তোমাৰ ভাল হ'ব। ডলফিন কিবা এটা এডজাষ্ট লগাই ল'ব লাগে।
হয়।
সেইখনো ধুনীয়া, তোমাৰ কথা বুলেট এখনো ল'ব পাৰা, মানে তোমাক মই বুলেট এখনো ল'ম বুলি ল'ব পাৰা, হিমালয়ন এখনো ল'ব পাৰা এতিয়া তোমাৰ যোনখন তোমাৰ প্ৰিয় হয়, তুমি তাৰ ভিতৰত এখন ল'লেই হ'ল আৰু।
অ', মোৰ মানে বহু হিমালয় খনো ভাল লাগে, তোমাৰ বুলেট খনো বেয়া নালাগে লাগে বুলি ক'ব নোৱাৰি, এই বুলেটখনো ভাল লাগে।
অহ।
তোমাৰ মানে এতিয়া বাজেটটো কোনটো, মানে বাজেটটোত আহিলেই হ'ল আৰু।
তুমি, ক্লাছিক থ্ৰী ফিফটিখন পাই যাবা, একৰ পৰা বিশৰ ভিতৰত।
অ'।
অকণমান হিমালয়নখন তাতকৈ পাঁচ, ছয় হেজাৰ এটা বেছি পৰিব।
আচ্ছা, এনে থ্ৰি নাইনটি চিনাইনটি নাই নেকি?
থ্ৰী নাইণ্টি আছে।
অ', সেইবিলাক কিমান মান হ'ব।
হেয়া তোমাৰ, এক পঞ্চাশৰ ওপৰৰ। উম, কমৰ আছে সেয়া। তুমি ভাল নাপাবা, ঘেগেলা ইঞ্জিন খোলা হ'ব।
অ', সেইটোৱেটো ডমিনাৰ চমিনাৰ নাই।
দমীনাৰ আছে।
অ'।
ডমিনাাৰখনো ল'ব পাৰে, এখন বহুত ধুনীয়া এটা বাইক তোমাৰ। আজি তোমাৰ, ই টুৱেণ্টি হেৰিত বহুত এটা ফেচিলিটি তোমাৰ ইউ এজ বি চাৰ্জাৰ চাৰ্জাও দি দিছে।
বা।
উম, তুমি বাইক চলাই, চলাই গৈ চাৰ্জ দি থাকিব পাৰিবা।
এনেই হেৰি, ডমিনাৰখন এনে মাইলেছটো কিমান মান দিয়ে।
এই ডমিনাৰ মাইলেজ মানে কি আৰু, বাইগে চবেই মাইলেজ দিয়ে, নিজৰ চলোৱাৰ লগত কথা আৰু।
সেইটোৱেটো, মানে ত্ৰিশ মান দিয়ে নে?
ত্ৰিছ পঁইত্ৰিছ পাবা। তুমি যেতিয়া একেবাৰে যদি, গচকি যদি চলাই থাকা, কেনেকে গাড়ীখনে মাইলেছ দিব।
সেইটোৱেটো।
এটা জোখত চলাব লাগিব, উম।
এনে, তুমি বাইক চাইক ল'লা নহয়, ন'।
অ'।
অ'।
এখন আৰ ওৱান ফাইভ এখন ল'লো বাৰু, মোক মানে ডমিনা এখন মোৰ মানে বহুত প্ৰিয় মানে, এইখন তোমাৰ টুৰিং চুৰিঙৰ পৰা মানে চবতেই ভাল মানে, আৰু এখন আৰু তোমাৰ এইটো আগফালৰ যোনটো চকেট আছে, সেইটো মানে বহুত ভাল, গাতে গোতে পৰিলে মানে একো সাহ খয়ে নবলে মানে।
অ', মানে ডাঙৰ আছে।
ভালো লাগে তোমাৰ।
অ'।
মোৰ পিছে, গাড়ীখনৰ প্ৰিয় ৰংটো হ'ল, সেউজীয়াটো।
সেউজীয়াাটো, মোক সেউ, সেউজীয়াাটো আৰু কলাখন ভাল লাগে মোৰ।
অ', মোৰ আকৌ অকল সেউজীয়াখনহে ভাল লাগে।
অ'।
অ'।
তাকে বোলো, অঁ।
পিছে তুমি ইমানটাটো অ' অভাৰ স্পীডটো নচলোৱা।
ন নচলাও, নচলাও।
টু ফিফটি এখন লৈ লোৱা।
ডমিনাাৰ?
অ'।
ডমিনাৰ টু ফিফটি খন কিমান মান আহিব?
হেইখন এক বিশছ এক পোন্ধৰ আহি যাব।
অ' এনেই এইখন এনেই ৰ্ফাষ্ট হেণ্ড কিনিব গ'লে কিমান মান আহে?
এইখন তোমাৰ ৰ্ফাষ্ট কিমান আঢ়ৈ লাখৰ ভিতৰত ধৰি আহি যাব।
আঢ়ৈ লাখৰ ভিতৰত আহি যায় ন? অ' হেয়া
উম।
তাকে মই এই সপ্তাহ মানে গাড়ী এখন লাগেই।
উম।
আৰু কিমানো টেম্পুত অহা যোৱা কৰিব হয় নে নহয়?
তাকেইতো এটা ডেকা ল'ৰা হৈছে ডেকা ল'ৰাক এখন বাইক লাগেই। মানুহক প্ৰায়ভাগ কাম কৰিবলৈ হ'লেও এখন দুচকীয়া বাই চাৰিচকীয়া এখন লাগেই, উম।
এতি বিলাক ধৰ এতিয়া চবেই ধৰ এতিয়া গাড়ী চাড়ী লৈ ঘূৰি ফুৰে হয় নে নহয়?
হুম'।
মই কিমান টেম্পুত ঘুৰি ফুৰিম?
তাকে আৰু গাড়ী টেম্পুতকৈ এনেকে নিজৰ গাড়ীখন হ'লেই তোমাৰ অলপ খৰচটো ক'ম। এ টেম্পু খনতো তুমি য'ত ত'ত যাব নোৱাৰা নহয়। নিজৰ কামতো তুমি দৌৰাব নোৱাৰিবা, নিজৰ কামত দৌৰাব হ'লে বাইকখনে ভাল হ'ব।
অঁ।
উম।
সেইয়া বাকী তোমাৰ এনে বিজনেচ চিজনেচ ঠিকে চলিছে!
হে'।
বিজনেচটোৱে কৰি আছিলে এটা?
বিজনেছ? ভ আছিল ত অ
সেইটো চলিছে নে নাই?
এতিয়া এইটো কৰা নাই মই তোমাৰ এই ডিলাৰত চেলচতহে কৰি আছিলো।
আচ্ছা।
উম, পিছে তুমি কি কৰি আছা?
মই তোমাৰ এই বিজনেজ আৰু এয়া। সৰু সুৰা মুৰ্গী চুগী পুহিছো। সেয়া। হেল্ল'? হেল্ল'? হেল্ল'? শুনা পোৱা নাই? অ' শুনা পাইছা? এ মই সৰু সুৰা বিজনেছকে কৰি আছো, ক'তোতে কৰা নাই।
উম।
কাম এটাত কৰিছিলো এইটো বাৰু ওলালো তোমাৰ, এতিয়া তোমাৰ গৰু কেইজনমান আনিছো তাৰপিছত গাহৰি দুটামান আছে আকৌ মুৰ্গীৰ দুটামান আছে। সেয়াই আৰু।
ভালে খিনি বস্তুৱয়ে তুমি আনিছা আৰু।
অ' যিখিনি পাৰিছো আনিছো আৰু।
উম, পিছে তোমাক কিমানকে পৰিছে এই বস্তুখিনি আনোতে?
বস্তুখিনি গ'ল কেইটামান পইচা তোমাৰ গাহৰিকেইটাটো পৰিলে চল্লিশ মান এটা
পিছে তুমি যিমান পইচা দি সেয়া অনা আছে সেই অনুযায়ী তোমাৰ লাভ হৈছে নে নাই?
লাভ হৈছে বাৰুতে।
উম, উম।
লাভ লাভ হোৱাটো হয়, এই তোমাৰ আকৌ এতিয়া চিজন চাই পেলাই লাভ হয় দেই, মিছা নকওঁ। তোমাৰ এতিয়া, এতিয়া ধৰা এতিয়া বহুত গৰম হয় নে নহয়? তোমাৰ এতিয়া মুৰ্গী মৰিব, গাহৰি চাহৰি মৰে, তেতিয়া ধৰ লোকচান হয় অলপ। অ' অলপ মানে ভা অলপ মানে ভালেখিনিয়ে তোমাৰ, এতিয়া চল্লিশ পঞ্চাশ কেজি গাহৰি এটা যদি মৰি থাকে তোমাৰ মৰা গা মৰা গাহৰিটো এতিয়া কোনোও নিনিব।
তাকে।
সেই তেনেকুৱা হ'লে মানে বিজনেচটো কৰিব উম, মানে মন নাযায় গৈ।
উম।
কিন্তু উপায় নাই না খাবতো লাগিবয়ে।
সেইযে পেটটো পুহিবতো লাগিবই।
পেট উম, পেটটো পুহিব লাগিবই।
উম, কি কবা আমি নিবনুৱা মানুহ, মধ্যবিত্ত মানুহে এনেকে কিবা কিবি কৰি চলি থাকিব লাগিব।
চলি থাকি, চলি থাকিব লাগিব অ'।
উম।
সেয়া।
পিছে কিমান দিনমান হ'ল এয়া কৰি থাকা?
কৰি থাকা মানে মোৰ ছমাহ, সাতমাহ মানেই হ'ল।
অ'।
তোমাৰ এনেকৈয়ে আছোঁ আৰু।
ঠিকে আছে, ঠিকে আছে
অ'।
পিছে খবৰ খাতি কোৱা?
ভালেই। তোমাৰ?
চলি আছোঁ আৰু।
অ' ঘৰৰ ফালে ভালেই?
অ' ভাল ভাল। তোমালোকৰ?
অ', অ' মোৰো ফালে ভালেই দিয়া।
উম, উম।
এ, এনেকুৱা ক'লকো ওলাই যোৱা নাই, ক'লকো ওলাই যোৱা নাই নেকি?
ওলাই আজি গৈছিলো এপাক, অসমীয়া তোমাৰ
অ' আ
উম, পিছে তুমি? অ' চালো বাৰু।
তোমাৰ ওলাই যোৱা নাই বাৰুতে, চিনেমাখন চাবলৈ যাম বুলি ভাবি আছোঁ তোমাৰ এইকেইদিনতে যাওঁ নেকি।
উম, বহুত ভাল অসমীয়া ছবি আহিছে এতিয়া। চাই দিম। তুমি ভাল উপভোগ এটাও কৰিব পাৰিব, ভালেই হৈছে বাৰু, চিনেমাকেইখন আমাৰ অসমীয়া যোনটো আহিছে।
যতীন যতিন বৰাহত আছে নেকি ন'?
উম, বহুত ধুনীয়া নৃত্য কৰিছে।
অ'।
চাইও ধুনীয়া লাগিল আজি।
অ এনেই তোমালোকে হেৰি ক'ত চালাৈ
আমি তোমাৰ আমাৰ এই তিনিআলি হলটোতে চালো
অ আচ্ছা
উম তোমালোকে কেতিয়া মানে যাম বুলি ভাবি আছা
তেতিয়া মানে আমি কাইলৈ মানে যাওঁ নেকি আবাক
উম চাই আহিবা
অিকটিলকে
যিমান খিনি কষ্ট কৰি মেলি এটা সময় লৈ মেলি বন্ ত বন্ধবৰ লগত আৰু এটা সময় পাৰ কৰিব লাগে আৰু ন
সেইটোতো অ এতিয়া নুভুৰিলে কেতিয়া ঘৈিবা কোৱা
সেইটোয়ে আৰু সময় উলিয়াই মেলি কেনেকে ঘূৰিবও লাগিব কষ্ট কৰিব লাগিব
ক লিব অ কৈ থাকিব লাগিব সেয়াই
উম
বাকী কোৱা পিছেো
পিছে এতিয়া তুমি ভ কি বুলি কয় ভাজি পাচলি ক' পৰা কিনে এনে দেমে
ভাজি পাইছিলো তোমাৰ এইফালে ব আমাৰ এইফালে বজাৰ এখন আছে এইফালে কম দামতে পায় কত আছে মাৰি ফে এ জখলা বন্ধা বুলি কয়
অ পিছে দাম কেনেকুৱা তাত
কাৰাম তোমাৰ এই পাঁচ দহ টকা পাঁচ টকা সেনেকুৱাই
উম ঠিকে আছ তুম
ওলাবা নহ'লে এদিিননে পাকাই দেখাই আনিমগৈ
হ'ব কেতিয়া কেতিয়া গঢ়ে
তোমাৰ কেতিয়াবা মানে এই সোম্বুধ শুক্ৰ তিনিবাৰ বহ
উম পিছে তুমি বেগ চেগ চেগে প ফুলে ভৰ্তিয়ে কৰি আনা চাগে
এ তোমাৰ টেম্পুত লৈ আনো মা
ঠিকেই আছে দেখোন তেনেহ'লে তুমি দেখোন মই তোমাক এটা ভাল উপায়ো দিব পাৰিম যদি তোমাৰ তাত বজাৰৰ যদি দাম কম হয়